হেল্ল'।
অ', শুনিছে?
অ', শুনিছোঁ।
ভাল খবৰ আপোনাৰ?
অ', ভালেই তুম
অ', মোৰো ভালেই দিয়ক, কি কৰি আছিলে আপুনি এতিয়া?
এ ৰাস্তা পিনে অকমান ওলাই আহিছোঁ আমাৰ এইখিনিতে মানে যি হয় যিকিজন থাকোঁ অ'। ইমান খোজ কঢ়ো ৰাতি এইয়া সিহঁতে কোনোৱে নাই, গাঁৱত মানে ছোৱালী এজনীয়ে সে সিহঁতৰ ঘৰত পলাই আনিলে।
অ'।
এ বিয়া পাতিছে অ', বিয়া পাতিছে যে উম, এই হেৰি আমাৰ গাঁৱতে লাইনমেন কৰে যে। সেই লাইনমেনজ জনৰ আমাৰ-আমাৰ আমাৰ ওচৰে সেয়া ভতিযা আৰু সিহঁতৰ ভাই ককাই লাগ এতিয়া আমাৰ চুবুৰী মানুহ মানে কোনোৱে নাই, চুবুৰী মানুহ কোনোৱে নাই চব বিয়াতে গ'ল, এতিয়া আমি অকলে-অকলে আমি ছোৱালীজনীলৈ অকমান ওলাই আহিছো সেয়া ৰাস্তাত খুজ কাঢ়ি
বিয়া বুলি ক'লে আকৌ ফুৰ্তিও লাগে নহয় নহয় নে
হয় চবে হেৰি যি নতুন কাপোৰ চাদৰ মেখেলা- চাদৰ মেখেলা পিন্ধি একদম আকৌ অৰুণাখন ল'ব নাজানে, এজনী আকৌ অৰুণাখন ল'ব নাজানে। ছোৱালীজনীৰ ওচৰত আহিছে তাই উৰুণা মাৰি দিছে উৰু অৰুণাত আকৌ পিং দিলে সেই
অঁ আপোনালোকৰ মানে অঁ, আপোনালোকৰ মানে পলুৱাই লৈ গ'লে লগতেই মানে বিয়া পাতিয়েই দিয়ে ন। তেনেকুৱা মানে।
দিয়ে-দিয়ে।
পাতি দিবই লাগে নে- নে লগতে নে পিছতো পাতিব পাৰে।
পিছতো পাতিব পাৰে, পিছত পাতিলে মানে কি কৰে হেৰি ল'ৰা ছোৱালী লগ লাগি থাকি ব নোৱাৰিব। বেলেগ বেলেগত থাকিব লাগে, অ' যদি পিছত পাতিব লাগে, এতিয়া ছোৱালীজনী আকৌ এতিয়া ওঠৰ বছৰ হৈ দুদিন হ'ল নহয়।
অঁ এতিয়া পাৰি
এতিয়া অঁ এতিয়া পাৰিব আৰু অঁ লগতে বিয়াখন পাতিব আকৌ কটমেৰেজ কৰিব লাগিব, এতিয়া ৰাইজৰ মানে- ৰাইজৰ মানে আছে। কৰিব লাগিব, তেতিয়াহে ৰাইজে আমাৰ
অঁ-অঁ কটমেৰেজটো হ'ব লাগ গে মানে আৰু। বিয়া মানে পলুৱাই আনা কেইদিনমান হ'ল ছোৱালীজনী?
এ দুদিন হ'ল।
দুদিন মান হ'ল আৰু ন? অ'।
আমি মানে আৰু কালি সেয়া ৰাতি গম পাইছোঁ
অ', আপোনালোকে কালিহে গম
অ', কালি গম পাইছোঁ, আজি আকৌ মাতিব অ', আজি মানে ল'ৰাটো বাপেক বজাৰ, চজাৰ কৰি আছে যে, মাক তে মাতিব আহিছে, আমাৰ চুবুৰী মানুহ গোটেইখিনিকে মাতিছে আৰু গোটেইখিনিকে মাতিছে।
ঘৰৰ যদি মানে ওচৰ চুবুৰীটোকে নামাতে কাক মাত টিব হয়নে, ন
অ', ওচৰ চুবুৰীয়া খিনি মাতিছে, আকৌ বংশ পৰিয়াল খিনি মাতিছে, ধৰি লওঁক পলাই আনিলে যদিও ধৰি লওঁক মনে, মনে কৰি থৈ দিয়া নাই আছ অ', ভালকে ভালকে পাতিছে কি ল'ৰা দুটা ছোৱালী নাই
ছোৱালী নাই আৰু অ'। ছোৱালী নাইকিয়া ঘৰত ছোৱালী মূল্য বুজি পাই দিয়ক চবে ন।
অ', ল'ৰাটো একদম ল'ৰাটোৱে ছোৱালীজনী একদম ধুনিয়া মিলিছে একদম।
তেনেহ'লে মিলিছে যেতিয়া আৰু ন'।
অ', সিহঁতে সৰু পৰা ভাল পায় আৰু সৰু পৰা ভাল পায়ে, এতিয়া কলেজত আনা নিয়া কৰে, এতিয়া ধৰি লোৱা ছোৱালীৰ বাপেকেও অমান অমন্ত ন' দুয়ো কথাই জানে জানিলেও মানে বাপে তেকে অকণমান অমন্জুৰ আও। বাপেকে কৈছে অলপ নহত বয়স হওঁক। পঢ়া-শুনা
উম, উম, সেইটোৱে আজিকালি মানে কি জানে পঢ়া-শুনাটো লাগে, কিবা এট টা যদি হাতত নাথাকে মানুহ চলিব কৰ পৰা হয় নে নহয় কওঁকচোন, অ', বহুত অসুবিধা হয় এতিয়া নিজেই আমি দেখ কি আছো ন পৰিস্থিতি বিলাক কিমান টানলৈহে গৈ আছে চাওক কিমান ল'ৰা ছোৱালী এতিয়া চাকৰি কাৰণে কিমান হাবা ধুৰি খাই আছে। আছে ন পোৱা নাই হয়নে নহয় আপুনি যদি সম অ বহুত এতিয়া যদি আপুনি সময়ত যদি সেই কাম খিনি যদি নকৰে পিছত যদি কৰিম বুলি থাকে
একো কাম নাই সময়ৰ কাম সময়ত যদি নকৰে পিছলে চৈ দিলে একো কাম নাই নিজৰ ল'ৰা ছোৱী এতিয়া কিছুমানে বুজি নাপায় যে কিছুমানে বুজি নাপায় এতিয়া বুজি নাপায় এতিয়া তাই
সংসাৰ খত মানে বহুত বহুত এটা প্ৰব্লেম টকা পইচা অভাৱৰ কাৰণে বহুত এটা অসুবিধাৰ সন্মুখীন হয় কাজিয়া পেচাল হয় অ সেইটয়ে মানে মাক বাপেক হতে মানে ল'ৰা ছোৱালী কেতিয়া বেয়াতটো চিন্তা নকৰে ভালেই চিন্তা কৰে হয়নে নহয় অ ভালেই চিন্তা কৰে অ আজি পিছে স্ স্কুলত ৰাভা দিৱস পাতিলে নে নাই।
পাতিলো পাতিলো।
পাতিলে ন। কেনেকৈ পাতিলে।
এ হেৰি এইবাৰ বাইদেউ এজনীয়ে আগৰ নিচিনা হেৰি অনা নাই ফটোখন। ফটোখন এক ধুনীয়া হেৰি, আইনাক হেৰি কৰি ফিটিং কৰি এতিয়া সেনেকে আছে তিনিশ খন টকা ল'লে বোলে। এ আনি লৈ তাৰ পিছত লৰা ল' ছোৱালী বিলাকক আমি ল' ছোৱালী বিলাককুল আকৌ আমাৰ মালা ডালো আহিলে। আগৰে আনা তাৰপিছত চাকি জ্বলালালে ল'ৰা ছোৱালী এটা এটাকে চবেই সেৱা কৰিছে আৰু বাইদেৱে অকমান ৰাভা দিৱস বিষয় এবাৰ কলে আৰু জন্ম কেতিয়া হৈছিল মৃত্যু কেতিয়া হৈছিল গোটেইখিনি ভালকে বুজাই দিলে ল'ৰা ছোৱালী
অ, ' ভালে কৈছে ভালে কৈছে আচলতে কি জানোনে এনে যদি মানে তেওঁলোকে ধলপ প্ৰেক্টিকেল যেতিয়া বস্তু বস্তুো দেখিব বা ফটোখনন দেখিব ন তেতিয়াহে মানে ল'ৰা ছোৱালী খিনি মনত মানে থাকি যায় গম পাইছে নে। নহ'লে মানে সিহঁতে বুজি নাপায় নহয় ইমান সহজতে, উম।
বুজি নাপায়। সিহঁতে ইমান সহজতে কেনেকে বুজি পাব এতিয়া কলেহে বুজি পাব এ কলে নহয় কলে বুজি পায় ল'ৰা ছোৱালীখিনিক।
বুজি পাই অ'সেইটোৱে, অ' সেইটোয়ে সেইটোয়ে ফাৰ্ষ্ট মানে বহুত আৰু।
অ' ফাৰ্ষ্ট মোবাইলৰ বিষয়ে মোবাইলৰ বিষয়ে আমি যি নাজানো সিহঁতে চব জানে এতিয়া অ' স্কুলত যে ভাই স্কুলত স্মাৰ্ট টিভি আছে যে এতিয়া মই কালিহে হুলস্থুল কৰি থকা কাৰণে লগে অ'হেৰি ই চোন দুটা একদম মই বাইদেউ মই পাৰু মই পাৰু বোলো মই নাজানো দেই অ', মই নাজানো তহঁতে লগাবি তিনিটা মানে বাৰু তিনটা মানে আৰু কৰি আছে মই কৰিম মই কৰিম কৈ আছে তেতিয়া সিহঁতক বেয়া যদি হয়।
অ', এনে অ' আৰু এটা আৰু এটা কি জানে আগৰ দিনত মানুহে মানে মবাইলে নাচা ইছিল মানুহৰ ঘৰত হইনে? কোনোবা এঘৰ মানুহৰ ঘৰতহে চুকত মোবাইল আছিল আৰু যাৰ ঘৰত মোবাইল আছিল সিহঁতে ধনী মানুহ উম সেইটোৱে। অ' আগতে মানে যাৰ ঘৰত মানে ফোন থাকে, সিহঁতে ধনী মানুহ, আৰু যাৰঘৰত মোবাইল চোবাইল নাথাকে সিহঁতে দুখীয়া মানুহ। অ' নকিয়া মোবাইলটো প্ৰথম। অ', অ'।
তিনি হাজাৰ। নে নকিয়া, নকিয়া এটা লৈছিল একদম আমি সেইটো মাত শুনিবৰ কাৰণে ইমান ভাল পাও, তাৰপিছত আকৌ এটা কিবা আৰু এটা কিবা মোবাইল ওলাইছিল, মেমৰি ভৰাই থলে গজল জিকি আকৌ এইপিনে নাম গান চব। শুনিব পাৰে। অ' ই এ বা সেইটো কাৰণে আ বলিয়া হৈ থাকো কেতিয়া আহিব কেতিয়া-
চাওক, কিন্তু চাওক আজিৰ দিনত এতিয়া সেইটো মোবাইল নাই। আৰু আগৰ দিনত আচিল কি জানেনে ৰেডিঅ'। দুটা বজাত নহ'লে আঢ়ৈটা বজাত, আমি যেতিয়া মানে এল পি স্কুলত পঢ়ি আছিলো আমাৰ ওচৰ স্কুলৰ লগত মানে এজনী আইতা আছিলে দেই। আইতাজনী মানে আঢ়ৈটা বজা হোৱা মানে দুটামান বজাৰ লগে লগে ৰেডিঅ'টো অন কৰি দিয়ে নহয়। অন কৰি দিলে মানে ৰেডিঅ'ত যিখিনি আহে অ' সেইটোহে মানুহৰ নায়ে কোনোবা এক ঘৰত টিভিত আকৌ খেল চেল হলে বাহিৰত উলিয়াই দিয়ে চবে চাই তেনেকুৱা আগতে। অ সেইবিলাকহে আছিলে উম উম বাহিৰৰে ওলাই দিয়ে তাতে চবেই চাই মানে মানুহখিনি একগোট হৈ পেলাই। তেনেকুৱা আছিল নহয় নাই বাৰু আপোনালোকৰ হৈছিলে নে তেনেকুৱা? অ তেনেকুৱা আছিল। দে অঁ।
আৰু এতিয়া আকৌ এ আকৌ, আকৌ গাড়ী এখন থাক শাকিলে শা
অ অ ইমান ধনী গাড়ী আছে অ আজিকালিতো মানুহৰ ঘৰে ঘৰে গাড়ী, গাড়ীটো ঘৰে ঘৰে মানে আপোনাৰ, অঁ আপুনি ইনষ্টলমেন্ট মাৰি থাকিলেই হ'ল মানে এনেকুৱা হৈছে অঁ সেই য়ে সেতে মানে কি জানে সময় সাপেক্ষে মানে বস্তু বিলাক মানে বেলেগ ধৰণৰ হৈ হৈ গৈ আছে।
অ বেলেগ ধৰণৰ হয় এতিয়া বহুত উন্নত হৈ গৈছে, চব কামতে উন্নত হৈছে।
অ চব কামতে উন্নত হৈছে, অঁ মেচিন নাছিলে চব কৰিব পাৰে এতিয়া আকৌ আপুনি চব কৰিব নোৱাৰে নহয় হয়নে? সেইটোৱে আগৰ দিনৰ মানুহে চাওক মা আছে এতিয়া চাওক মাহঁতৰ দিনত মাহঁতে কয় ক্লাছ বোলে টেনত যেতিয়া মেট্ৰিক দে তেতিয়ালে এইট নাইন টন তিনিখন কিতাপ পঢ়িহে টেনৰ মেট্ৰিক দিছিলে। এতিয়া আমি ধৰি লও এখন কিতাপ পঢ়িহে মেট্ৰিক দিছিলোঁ ন? তই মাহঁতে কয় আগৰ দিনৰ নিচিনা নিচিনাকে পঢ়িবলৈ হ'লে তহঁত মানে নোৱাৰিবি মানে বহুত পঢ়িব লাগিব।
অ বহুত পঢ়িব লাগে আকৌ আগতে আাচুমহীয়া পৰীক্ষা হয় বছৰেকীয়া পৰীক্ষা হয় এতিয়া আৰু কি যিকিটা, হেৰি ছাৰ বাইদউহঁতে পঢ়াব আৰু
সেইকেইটাই পৰীক্ষা অ আৰু চাওক আগতে প্ৰশ্ন বিলাক মানে ধৰি লও অফিচৰ পৰা আহে। হয় নে? আজালি মানে আপুনি নিজেই কাটিব পাৰে প্ৰশ্ন বিলাক মানে নিয়ম বিলাক বহুত সলনি হৈছে। আগতকে কবলৈ গ'লে এতিয়া আপুনি যি।
আৰু আগতে মেট্ৰিকত ইমান লিখিব লাগে এতিয়া লিখিব নালাগে নহয় এতিয়াও গুল গুল দিব লাগে আৰু।
অ গোল দিব লাগে আৰু তেনেকেহে হৈছে। সেইটোয়ে মানে কি জানে। আগৰ দিনৰ মানুহক কয় নহয় থাৰ্ড ডিভিজনে আজিৰ দিনৰ ষ্টেণ্ড কৰা ল'ৰাকেইটাক কিন্তু বলেই নোৱাৰে। ব লোৱা কেইটাইও আগৰ দিনৰ মানুহখিনি বহুত চোকা বহুত। চোকা মানে সেই। মানে পাছ কৰিলে মানে অ নোৱাৰিব। অ। মানে আপুনি যদি মেট্ৰিক পাছ কৰিছে আৰু এতিয়া চাওঁকচোন কিমান বুজি পায় আপোনাৰ মায়ে নহ চব কৰিব পাৰে সেইটোৱে অ অ সেইটোৱে সেইটোৱে। আগৰ দিনৰ মানুহখিনিৰ লগত মানে আপুনি পাংগা লৰিব নোৱাৰে। মানে আৰু তেওঁলোকক সেয়ে যি। কি যাব তেওঁলোক সকলো।
এ এতিয়া আমাৰ এতিয়া আমাৰ মানুহজনে একদম। খতে অংক হিচাপ। ওলাই দিয়ে কিন্তু আমাৰ এতিয়া ল'ৰা-ছোৱালীক সুধিলে নোৱাৰিব কৈছে ব ঠিকে কৈছে এতিয়া হ'ব আকৌ পিছত কথা পাতিম বাৰু অ।